অ কোৱা
শুনিছা
অ শুনিছো মই মানে ফোন মই ফোনটো ৰিচিভ কৰিছো যেনিবা মানে ৰিচিভটোহে হোৱা নাছিলে সেইটো কাৰণে টাইম লাগিলে।
অ অ অ নেটৰ কাৰণে হয় এনকে একো নাই
উম কি কৰি আছিলা?
মই এনেইয়ে মই ইয়াৰ ওচৰ বৌএজনীৰ ঘৰলে আহিছিলো।
অ অ
মাদিছ নেদেখে দে সেইটো কাৰণে
উম
তুমি কি কৰিছা?
মইয়ো বাহিৰত বহি পঢ়িহে আছিলো অকণ
অ
বাকী খোৱা বোৱা হ'ল জানো?
খোৱা বোৱা হ'লেই মোৰ বাৰু তোমাৰ হ'ল
নাই হোৱা খাম আৰু চাৰে নটা বাজিব নহয় যাম আৰু লাহে লাহে।
অ অ অথনি যে মই যে কৈছিলো বিয়া ঘৰত যে তেনেকুৱা হৈছিল বুলি তাৰপিছত কি হ'ল জানা সেইখিনিতো কৰিলো কৰি মেলি লৈ
উম
আম গোটেই ৰাতিটো যে আমাৰ লগৰ সপাই তাৰ ৰুমতে মানে বেলেগ এজনী লগৰ ঘৰত ফ্ৰণ্টৰ ৰুমটো তাইক দিছো তাৰ তাইক মাজৰ ৰুমটো ৰাখিছো তাই ফ্ৰন্টৰ ৰুমটোত আমাৰ লগৰ এজনী মাক
অহ
তাৰ তাই ফ্ৰন্টৰ ৰুমটোত নে সেই অ মানে মাথা চাইটৰ ৰুমটোত আৰু সেই সেইটো চাইতে লগৰজনী বাপেক শুইছে আকৌ তাত ভৰিৰ চাইতে থকা ৰুমটোত
অ
আমাৰ লগ গোটেই সোপা শুইছে হে মানে শুবলৈ নাপালে গোটেইখিনি বহি পানে উম বহি বহি চক কোনেও চকু নে হেয়ি মবাইলো চাবলে নোৱাৰে কিবা এটা চালে আ- আকৌ জকি যায় আকৌ হনুমান চালিশাও লগাব নোৱাৰি সেনেকুৱা নিচি- নিচিনা চ সেনেকে গোটেইবা বহি কৰি তাইলৈ চাই চাই অকণ ফুটা মিলি কৰি বহিছো আৰু-
তুমিও কথাটো কৈছা মই ভিতৰলে গুচি আহিছো।
ঠিকে কৰিলা দিওক ভয় লাগিব।
হৈ মানে কৈছা যে মই ঘপকে আহিলো উম তাৰপিছত
এয়া যি চাদৰ- মেখেলা বিলাক পিন্ধিছিলো যে চখে মাৰিব নাপালো বুলি কৈছো। ধুমা-ধুম লগৰজনী কাপোৰ আমালে ফিটিং নহয় কেটেং মেটেং মোতকে। সেই তাৰ কাপোৰ কে যেনে তেনে গোটেই সোপাই পিন্ধি কৰি লৈ এতিয়া বুজিছো আৰু ঠাণ্ডা দিনো আছিলে ন অল ঠাণ্ডা ঠাণ্ডা পাকাত বহিব লাগে এতিয়া বিছনাখন নহয় বাকাৰে বাগৰি কৰি ব্লেংকেট জাপি জাপি গোটেই সপা বহি আছো তাৰপিছত আমাৰ লগৰ দুজনী যেন সেনেকুৱাকে ইষ্টাগ্ৰাম ফেচবুক পাগল আও। ইঞ্চ তাকে বনাই থাকে ভিডিঅ' বনাই থাকে। তাহাঁতিতো একে পুৰা ফটুৱা ভিডিঅ' বনাইছে বিয়া খাব আহি গাইছ এনেকুৱা হৈছে। তেনেকুৱা হৈছে হে মেকা বাবা তেনেকে থাকিলে। উম মানে ভয়তে সিহঁতি কি কও কি নকোও মানে এনে ৰিলচে বনাই আছে আৰু গাইছ আমাৰ এনেকুৱাই হৈছে তেনেকুৱাও হৈছে বিয়া খাব আহি সেনেকে। কাপে যাব নাপালো চখেই মাৰিব নাপালো ইমান পইচা এনেই গ'ল। চাহ শুনে বুলিও ভয়, তাৰপিছত সেনেকে কৰি মেলি লৈ তাৰপিছত ৰাতিটো যেনে তেনে আধা আধি পাৰ কৰিছো আৰু তাৰপিছত মই লগত মানে মামায়েক এটা পানীত পৰি মৰিছিলে বোলে কেইদিনমান আগত আমি নাজানো শীত অ তাতে মানে সেয়া পৰা সিহঁতৰ ওচৰত আৰু দূৰত আও সিহঁতৰ বেলেগত আৰু তাৰপিছত মৰিছে সিওতো ৰাতি বোলে মেমায়েকক দেখিছে আমি গম নাপাও হে তাহ বোলে মোক খোৱা কবলে টিঙৰ ওৰত আহি পহি আছিলেহি নাই অ সিটো আমাক কোৱা নাই। তাৰপিছত মানে সি লগৰ ল'ৰাবোৰক কৈছে মানে ছোৱালী কেইজনীক কোৱা নাই আৰু- সিহঁততে একে সব শুনি কপি থাকিব পৰা নাই এইটোৱে শিকো সিটোৱে শিকো উম শ শেষত সেই সেনেকুৱা দেখিও কৈছে কি অ মামু বোলে ৰাতি বছিষ্টাৰাম নিদিবি এই অকাল দি আছো এতিয়া আতৰি য বোলে পিছত কথা পাতিম। তেনেকে শুনাৰ পিছত ত সোপা আৰু ভয় খাইছে সি সনেকে কৈ মেলি লৈ ত শান্ত সুষ্টকে আছে আৰু লগতে মানে আকৌ আমি শুনিব উম শুনিব প কে মিহিকে হনুমান চালিচাখন লগাইছে।
অ অ অ,
চ চাহ লগোৱা পিছত স কি দি কি দলাখন ধাও মুকে পৰিছে পলমহা আছিলে। গাহকিয় বস্তু সেই সোপা সেই নিলো আৰু চিঞৰ বাখৰ তোৰ গোটেই গাঁৱৰ মানুহে ভাবিছে কি কিবা হল হেতক ঘৰ
তোমালোকে এ কান্দা কুন্দা লগা নাই আৰু
আমি কিন্তু খানা নাই কোনেও গোটেই সোপা জমনি কৰিছো আমি কানা নাই সেই কানাটো পিছত আছেগে উম তত তেনেকে কৈ মিলো ৰাতিটো যেনে তেনে পাৰ হৈ অলপ পোহৰ হৈছে আৰু
উম।
এটা দিকে মানে ঘৰলৈ গোছোৱা আৰু তেতিয়া তাই মাকক চমজাই দিলে তাছত আমি অলপ পোহৰ হোৱাৰ লেকানে অলপ খোজ চোজ কাঢ়িলোগে মেলিলোগে যেতিয়া আকৌ খোজ কাঢ়িব যাওঁতে দৰা হৈ পিনে বিয়া হৈ চিনি পাইছোঁগে আমাৰনো পেণ্ডেলটো ভাঙা দেখি দুখ লাগিছে। বিয়াখনলৈ আহিলো দৰাক এৰি গুচি গ'ল আমিহে দেখা নাপালো বোলো হে তাছত মৰা ঘৰ মানুহ দেখোতে আও ভয় লাগিছে ৰাতি এইখিনি জেগাতে আমি এনেকে আছিলোহি। এতিয়া বোলো চাহদিনৰ মই একোৱেই নাই হয়নে এনেকে কৈ থাক জোনজনী ঘৰত এনেকুৱা বস্তুটো লাগিছিল তাৰ ঘৰতো যাব ভয় লাগিছ- হে আকৌ এটা মেইন কেচ ভাল আছিল মোৰ মানে সিংহ ৰাশি। গোটেইখিনিতকে মই সেইদিনাখন সিংহ ৰাশি মানে বেছি উজ্জ্বলি আছিল বুলি জিলিকি আছো আও। সেইকাৰণে সহজে এটেক কৰিব পোৱা নাই কম জুৰি ৰাশি থকা হয় মই স্কুটিত আহোতে মোক হিলাই দিয়ে। নহ'বা নদী
উম। তুমি তুমি যেনিবা তাই লগত আহি যায়। তুমি যে তাইৰ লগত আহি যায় মই হোৱা হয় নুঠিলোয়ে হয়।
মই ত লগৰ এৰি দিবও নোৱা মো মানে এনেকুৱা মোৰ লগত যোন ফ্ৰী হৈ যাব মো কে নিজৰ লগ হৈ যাব, মই লাগিলে মৰি যাম মই তাহতক বচাই দিম। মই আক তেনেকুৱা বিধৰ। কিন্তু আক মই যে আজিলৈকে যিখিনি লগৰ পাইছিলো ইহঁতক বাদ দি এনেকুৱা স্বাৰ্থপৰ লগৰ পাইছো নহয় ক'ব নোৱাও আও মোকহে বিপ- ওপৰত ঠেলি দি থৈ গোচি আহিব সেদি বাছি আহিব উম মই সৰুৰে পৰা যাৰ লগত বেষ্ট ফ্ৰেণ্ডত আছিলো আই মোক তেনেকুৱা কৰিলে তাছত সে ফেডশ্বিপৰ পৰা মানে বিশ্বাস
এই মোৰো এনেকুৱা হ'ল নহয় মোৰ এজনী এক আমি একবাই একেলগে কিমান বছৰ পঢ়িছো জানা চৈধ্য বছৰ মান পঢ়িছো হা একেলগে
উম উম।
তাৰ পিছত মানে কিবা এটা কথাতে মানে তাই এনেকুৱা ইয়াত দেখালে মানে মই এতিয়া মানে যাহ যোন আছে আহে থাকিব যোন নাই নাই যা।
মো সেই সৰুৰে বেছমেন মানে মই তা নহলে নহয় বিশ্বাস কৱা কলেজত আহু তাই মানি মোবাইল টো নাই মই মানে খবৰ খাতি পাওঁ সৰুকে এটা দিছিল তেতিয়া মোক স্কুলৰ পা টো খবৰ দিয়ে বুলে এনেক ক'ত লকডাউনৰ সময় ন ম সে দানৰ সময়তো বাৰটা বজাত বুলি মেছেজটো আহে। মোক কিজনী ৰাতিপুৱা ক'লে আকৌ তাই যাব নোৱাৰিব মই সেই পিছফালে মানে সে দিগি এব চুনচান ৰাস্তা সেয়া ৰাস্তাত মই অকলে অকলে দৈ দৈ গৈবু তাইক মাতি এনেকে তেনেকে কৈছে তই ৰাতিপুৱা শুনকালে আহি যদি উম তাৰিখ মূল্য দিব নোৱাৰিলে আৰু কি ফ্ৰেণ্ডছিপ তা বেষ্ট ফ্ৰেণ্ড ত মানে বিশ্বাসটো হেৰাই গ'ল তাছতে ফ্ৰেণ্ডশ্বিপৰ পৰা যেতিয়া হেৰাইছিলে বোলো ফ্ৰেণ্ডছ নবনাও বুলি ভাবিছিলো তাছত সিহঁতক চোন দেখিলো ইহতি নহ- হয় মই যেনেকুৱা সিহঁতিও তেনেকুৱা নিজকে পোৱা নিচিনা সে আৰু তাৰছ ইহঁত পোৱা পোৱা মানে বিশ্বাস আছে যে ফ্ৰেণ্ড বিলাক বস্তুটো সচ-
হয় কিছুমান তাৰ ভিতৰত বেয়া থাকে কিন্তু চব নহয় আৰু।
উম উম উম থাকে কিছুমান ওলাই যায় আৰু
তাৰপৰা সেই বিয়া ইডখৰ তাৰপিছত ঘৰা ঘৰিকে‌ আহিল যে ঘৰ আহি কিনে দুৱাৰ মুখত ভৰি দিছো আৰু এনে কুৱা মোক কাননি ধৰিছে বুলি কৈছো মই ৰখাব পোৰা নাই কাননি চবে ভই খায় গৈছে কি হল তাৰপাছত সেয়া দেউতা আহি কৰি লৈ দেখিলে অঁ ফাৰ্ষ্ট টাইমে ৰাতি থাকা হয়নে নহয় তাকো ফ্ৰেণ্ড বুলি কোৱা ফাৰ্ষ্ট টাইমতে যদি মোৰ লগত এইটো ভাবাচোন মোক দিবনে বাও
ভাঙিয়ে গল মানে, অঁ।
এতিয়া আকৌ শুন ছো বোলে লগৰ এটা দাদায়কৰ বিয়া, মই বোলো আমাক দিনতে মাতি নহবা তাৰ আগতীয়াকে মাতি পাৰ্টি দিবি নহয় পিছত দিবি আমাক বিয়া দিনাখন নেমাতিবি ৰাতি থাকা কে আমি নোৱাৰো। আমাৰ ইমান খিনি সাহস নাই আৰু তাৰপাছত সেনেকে ভাবচোন বিয়া মানে গ'ল, দুদিনমান পাছত আকৌ কলেজত যাব লগা হল ন মোৰ লগৰ এটা মই তাৰপিছত সেই ছোৱালীজনী আকৌ লগৰ কেইটা মান এনেকে গৈছো অকল আমি ছোৱালী দুজনী ষ্টাইল নকৰে এতিয়া বহুত খিনি ভাল ত' সেনেকে গ'লো পিছদিনা উম হোম বিয়াৰ পিছত যে দুদিনৰ পিছতে কলেজ গৈছো হল তাই আৰু বাৰটা মান বজাত আকৌ জকিছে কলেজতে ধুমা ধুম মানে পৰথা খাবলৈ মানে ৰ তাত আহিছিলে কলেজৰ পৰা দূৰ হয় অকমান তাত আহিছিল তাহাতক ফোন মাৰি দিলো সিহঁতে ধুমা ধুম তুলসী পাত তুলসী পাত লৈ গৈ গৈছে তাত পানী দেখায় তুলসী পানী দিয়াক আকৌ যেতিয়া পোনে পাৰ হৈছে আৰু তেতিয়া তাৰ নৰ্মেল হৈছে জানানে তেনেকৈ মেলি লৈ তাৰপিছত অঁহ কেতিয়ানো পাৰ কৰিলো মই আক কথা চথা পাতি তাৰ দুদিনৰ পিছত আকৌ কলেজ গৈছো। তাইতো মোক আমাৰ মানে মোৰ লগৰ তাকে মোকে তাইৰ লগৰটো তাই আমাৰতো তিনটাকে লগ থৈ দিছে সেই জেগা খিনিলে তোমালোক তাকো টাইমটো দিছে চাবা হে ৰাতিপুৱা দুপৰীয়া তিনটা ৰাতি বাৰটা দিনৰ বাৰটা
বা বা
মোৰ কি কৈছে তাহাঁতৰ ঘৰ মানে পাহাৰৰ ওপৰত। মই কৈছো পাহাৰ ইখন হস্পিতালৰ মাজত এনেকে কিবাকি আছে তোমালোকো ব'লা তোমালোকৰ জীৱনটো ভাল হৈ যাবই তেখেতে বহুত লোভ দেখাইছে। তাৰপাছত আমাৰতো ভৰি হাত কঁপিছে ঐ যাওঁ বল বোলো লগ ধৰি আছো অ নে তুমি আৰু তাইক আমি তেনেকে হেৰি কৰি মানে মাতো কৰো আৰু
উম।
যায়গে ন আমি সেনেকে মাতো ক উম ঘপককেনে তুমি তামা ওলাই তই মই এনেকে মানে কিছুমানৰ নাম মানে আমি এনেকে তু তু বুলি মাতে মৰমতে, তাৰপাছত এনে তু বুলি মাতে যেনে ত বুলি মাতে অ', এনেকে মানে সেইটো তই মই বাদ ও মানে এনে নৰৰ্মেল কে যে মাতে গোটেইজননে মানেুজোৱা নাইাম আৰু কেনেকুৱা নাম ত সেনেকে মাত খেতি কৰি লৈ কোনো চেচ আমি ধ্বংস আৰু বুলো এতিয়া। সিহতি যাওঁ বাইান দিয়ে কি হব আৰু থঢকবাৰৰ পে এতিয়া তাহতৰ ঘৰত যে আমি এনে নৰ্মেল দিনতো যাব ভয় লাগে।
লাগিব আকৌ সেইটো ভয় অটমেটিক আহিল।
বাই চান্স যাম কৰিম হ আকৌ মাতি দিব সেইটো চাইডে উম।
তাকে এনেও ভয় লাগিবই যেনিবা।
অ', অ', হ'ব দিয়া নহ'লে এতিয়া হা।
উম, উম হ'ব দিয়া।
অ', অ'।
উম।